হেল্ল'? আহ কি কৰিছা?
কি চা? এনেই আছো। তুমি?
হা?
হাঁ? এনেই আছো।
অ আছ
চাহ খালা? চাহ নাই খোৱা খামহে অলপ পাছত।
অ অ, খবৰ ভালেই নহয়?
অ ভালেই। কৰ'বাত গৈ আছা নেকি?
অ এনেই ৰাস্তাত ওলাই আহিছো।
অঁ কোনফালে?
হুম?
হুম কোনফালে আমাৰ ফালে নেকি?
নাই নাই যোৱা নাই সেইফালে। তাকে। খবৰ খাতি ভালেই নহয়? তই মাক কৈ দেখিচোন হেৰি যে মঠু আনি দিছে। হেল্ল'? কি এনে এতিয়া কি তোমাৰ মাতো ইমান লাহেকে আহিছে যে?
জানো কিয় বা?
হেল্ল'?
হেল্ল'?
হেল্ল? ' তোমাৰ মাতটো ইমান লাহে লাহেকে আহিছো?
লাহে লাহেকে আহে কিয় বা?
এ এ
কি কৈছা?
লাহে লাহেকৈ আহে মাতো কিয় বা হেল্ল'?
নেটৱৰ্কে পোৱা নাই তোমাৰ?
ফুল নেটৱৰ্ক আছেচোন।
জানো কিয় বা মানে মাততো ইমান হেৰিকে আহিছে।
কথা পাতিব সময়ত এনেকুৱাই হয়।
অ, হয় নেকি? উম, বাকি ফুৰিবলৈ ক'তো যোৱা নাই নেকি?
নাই যোৱা নাই কতো কি খাই
কোনখিনিতে কথা পাতিছ?
ক'তো ফুৰিব যোৱা নাই নেকি?
হেল্ল', হা?
ক'তো ফুৰিবলৈ যোৱা নাই নেকি?
অ, ঘুৰিবলৈ -ঘূৰিবলৈ গৈছো আজিও গৈছ ছিলো।
ক'ত?
আজিতো মই এইয়া দৈমাৰা বুলি কয় আমাৰ ইফালে আছে তালে গৈছিলোঁ।
অ',
গা ধুই আহিলোঁ আৰু ইমান ধুনীয়া পানী ইমান ধুনীয়া একদম ৱাটাৰ মানে মোক ভাল লাগে আৰু তাতে।
আমিও যাব লাগিব অ,
আহিবা আমাৰ ফালে কেতিয়াবা তেতিয়া তাতে যাবলে পাৰিবা।
অ, যাব লাগিব গ'লে মানে মই ফোন কৰি দিম বাৰু।
হা?
গ'লে মানে ফোন কৰি দিম বাৰু।
অ, ফোন কৰি দিবা তুমি আহিলে মানে। আজি গৈ আহিলোঁ বাৰু এনে পিকনিক খাই আহিলোঁ আৰু এনেই গৈ পেলাই চব গৈ গৈছিলোঁ। গা চা ধুলো লগৰ কেইজনী গৈছিলে তাৰ পেৰাম তেনেকে আৰু গাহৰি নিলোঁ। তাৰ পাছত ভাত এনেকেই তাতে খাই আহিলোঁ। গা ধুলোঁ।
অ',
আহিবা কেতিয়াবা আমাৰ ফালে তেতিয়া লৈ যাব পাৰিম তোমাক তালে।
অ, যাব লাগিব।
অ, আহিবা।
আহ, যাব লাগিব।
আকৌ তুমি কৰবাত যাম বুলি কৈছিলা ন' ট্ৰিপত?
অ, যাম কেতিয়া যাওঁ জানো অ,
কেতিয়া যাবা?
কেতিয়া যাওঁ জানো।
অ', যাব লাগে এতিয়াতো এনেও বন্ধ চব ফালৰ পৰা। জুলাই মাহত।
উম,
নহলেবা আমাৰ ঘৰলে আহিবা হেৰি খেতিত লাগিব দিব পাৰিবা সেই বোকা ৰুবলে যাম। উহ,
অ',
তেনেকুৱা ট্ৰিপ হৈ যাব আৰু।
আহ,
তুমি বোকা ৰোবলে জানা নাই?
জানো অলপ চলপ জানো।
অ'। ভালে লাগে বাৰু।
ভালেই লাগে জোক ওলাই।
হা।
জোক ওলাই।
অ', জোকটো ওলাই বাৰু। বোকা পানীটোতে জোক নোলাবনে ওলাবয়ে। আমাৰ, তোমালোকৰ খেতি কৰে ন। অ'- অ'। আমাৰো খেতি আছে আৰু অলপ চলপ, যাওঁ। এতিয়া কলেজ এতিয়া কলেজ বন্ধ এতিয়া মানে পথাৰলে যাব লাগিব আৰু।
অ'।
উম। আহিবা তেতিয়াহ'লে আমাৰ ঘৰলে, বোকা ৰুবলে।
অ', যাব লাগিব।
উম। তাকে কোৱা আৰু।
চাহ তাহ, অ', ভালে চাহ তাহ খুৱা হৈ গ'ল নে কি?
অ', চাহ খোৱা নাই এতিয়ালেকে ঠাণ্ডা খালো।
অ'।
মানে ইমান গৰম লাগিছে চাহ খোৱাই নাই, চাহটো খাই দিলে বেছিকে গৰম লাগে যে।
অ'।
সেইটো কাৰণে চাহটো খোৱাই নাই। উম, তুমি খালা।
তুমি খালা। নাই খোৱা ইমান গৰম গা ধুই আহিছো।
অ', অ'। অ', তুমি তুমি যে হেৰি মেহেন্দী দি মানে মেহেন্দী আঁকিব পাৰা।
জানো অলপ চলপ।
অ', অ', মোক মানে অলপমান আঁকি দিব লাগিছিল। মোৰ মানে দাদাৰ বিয়া আছে যে।
অ', হয় নেকি।
অ'।
তাকে।
ত' মানে এতিয়া মই বিচাৰিয়ে পোৱা নাই মেহেন্দী আৰ্টিষ্ট। মানে এনেই চিম্পলকে হ'লেও হ'ব, খালি অলপ অলপকে লগাই দিলেই হ'ল আৰু।
অ'।
যদি পাৰা, আহিবাচোন আমাৰ ঘৰলে।
অ', যাব লাগ গিব গ'লে মানে মই ফোন কৰিম বাৰু, গ'লে মানে মই ফোন কৰিম বাৰু।
অ', অ', হ'ব বাৰু। কৰিবা। মই মানে জানো, অলপ অলপহে জানো ইমান ভালকে নাজানো।
মই জানো
হেল্ল'। হেল্ল'।
হেল্ল'।
হা? হেল্ল'? হেল্ল'? হেল্ল' হেল্ল হেল্ল'? হেল্ল'?
অঁ।
হেল্ল'?
হেল্ল'?
তোমাৰ মাততো অহাই নাছিল যে মই মাতি আছো?
অঁ নেটৱকে নাছিলে।
অ হয় নেকি?
আহ।
অ। মাতি আছো আকৌ তোমাৰ মাতটো নাই যে, সেইটো কাৰণে ভাবিছো কাটিয়ে দিলা নেকি ফোনটো?
অঁ কটা নাই।
অ অ। সেয়াই আৰু তুমি কম তোমাক মই এইকেইদিনৰ ভিতৰতে তুমি আহি পেলাই মোক লগাই দিবা হি মেহেন্দীটো।
নুঠিবি তই বিছনাত আঁতৰ - আঁতৰ।
হেল্ল'? এনে তোমাৰ প্ৰাইজটো মানে কিমানকে লোৱা?
কিমানকে লওঁ, এনেকে পইচা দি পেলাই বনাই দিয়া নাই এতিয়ালেকে।
হা?
পইচা দিয়াকে কাকো আঁকি দিয়াই নাই। হু পাকো।
অ মানে এনেই আঁকা আৰু? পইচা লব লাগে আক। হেল্ল'? হেল্ল'?
উম উম চু হু
হেল্ল'? হেল্ল'?
হেল্ল?
হেল্ল?
হেল্ল?
হেল্ল?
অ, কৈছো কি প্ৰাইজটো ল'ব লাগে আক তুমি?
পাঁচটো মিলাই পেলাই ল'ম পাছত। সেই এইটো, হা?
মানে অলপমান কষ্ট হয় আঁকাটো মানে ইমান। আঁকিব লাগে, ডিজাইন দি দিয়ে, প্ৰাইজটো ল'ব লাগে তুমি এনে আঁকা। আৰু তোমালোকৰ ফালে মানে এনেকুৱা মেকপ আৰ্টিষ্ট এনেকুৱা ভাল আছে নেকি কোনোবা?
পোৱা জানো!
অ।
মোৰটো চিনি পোৱা এনেকুৱা নাইয়েই।
হা?
মই চিনি পোৱা এনেকুৱা মেকআপ আৰ্টিষ্ট নাইয়েই।
অ মানে মোক মেকআপ আৰ্টিষ্ট এজনীও লাগিছিল।
অঁ।
মে চবে হেৰি কৰিব যে, মানে মেকআপটো কৰিম বুলি কৈছে আৰু মেকপ আৰ্টিষ্টজনী মোক এতিয়া চাব দিছে। এতিয়া মই মানে ভাল এজনী পোৱা নাই আছে থকাটোত। ইমান ভাল নকৰে সিহঁতে সেইটো কাৰণে নে ভাল লগা নাই সিহঁতক মানে নালাগে বুলি কৈছো আৰু মই।
অ অ।
এতিয়া বিচাৰি আছো তুমি যদি পুৱা ক'বাচোন তোমালোকৰ ফালে যদি আছে তুমি বিচাৰিবা মানে সুধি চাবা আৰু?
অ মই বাৰু কৈ দিম বাৰু।
অ কবাচোন? মোক মানে দৰকাৰী এইটো এইটো সপ্তাহতে মানে মোক দৰকাৰ এতিয়া নেক্সট সপ্তাহত মানে বিয়া আছে যে এতিয়াই লাগে।
অঁ।
হেল্ল?
অঁ হেল্ল।
হেল্ল?
হেল্ল?
অ এনেই মাহঁতৰ ভাল ন চবৰে!
ভালেই।
অঁহ। আকৌ তোমাৰ ভাইটি এটা আছিল নহয়? ভাইটিৰ ভাল ন
অঁ আছে ভাইটি এটা।
অঁ অঁ। বাকী হ'ব নহলে তেতিয়াহ'লে ন, তুমি মোক কন্টেক কৰিবা পাছত।
অ অ।
অঁ।
অ।